অ' পাইছোঁ। তই কি কৰি আছা?
আছিলোঁ এনে তোমাৰ ভাত-পানী খাই উঠি মানে অলপমান বিচনাত আহিছিলোঁ। তুমি কি কৰিছা?
হয় অ' মইয়ো ভাত-পানী খালোঁ বাৰু। আছিলোঁ এনেই বহি অকণমান মোবাইল চাই আছিলোঁ সামাজিক মাধ্যমত। অ' কিবা মানে সেই খোৱা ৰেচিপিৰ বিষয়ে চাই আছিলোঁ।
বাৰু মইয়ো মানে তাকে ভাবিছিলোঁ আজি তোমাৰ লগত মানে খোৱা বস্তু মানে খাদ্য আমাৰ যিখিনি ধৰা দৈনন্দিন জীৱনত আমি খাই ভাল পাওঁ বা আমাৰ খোৱা বস্তু ভাবিছিলোঁ তাৰে ওপৰত মানে অলপমান এ কথা পাতোঁ নেকি। কাৰণ মানে ধৰা আজিকালি যিহেতু খাদ্য বস্তু বিলাক তোমাৰ ভেজালি হৈ গৈছে ন।
হয় হয়। তাকেইতো মানে আজিকালি খাদ্য বস্তু, উম' উম'
হয়।
চাৰিও ফালেটো ভেজাল খাদ্যই পায়। তাৰোপৰি মানে আজি কালি যিটো ফাষ্ট ফুড বুলি মানে ফাষ্টফুড জাতীয় খাদ্য সেইবোৰ মানে সকলো মানুহে প্ৰায় মানে খোৱা হৈছে। অলপমান হেৰি মানে গতিকে সেই তাৰ উপৰি মই পৰহি মানে
তোমাৰ এ মাত
তাৰ পিছত মোক ডক্তৰে মোক ক'লে বোলে তুমি ফাষ্ট ফুড জাতীয় অ এইবাৰ শুনা পাইছা নে এইবাৰ পাইছা শুনা?
হয় হয় পাইছো কোৱা।
উম তাৰপিছত মোক ডক্তৰে মানে ফাষ্টফুড ফাষ্টফুডজাতীয় খাদ্যবোৰ মানে খাবলৈ মানা কৰিছে আৰু। অ' তেনেকৈ আৰু তাৰপিছত ঘৰুৱা খাদ্যবোৰ বেছিকৈ খাব কৈছে।
হয় নে? এ ঠিকে, কাৰণ চোৱা আজিকালি মানুহ বিলাকে তোমাৰ স্বাস্থকৰ খাদ্যতকৈ বেছি ফাষ্ট ফুডৰ বস্তুবিলাক খাই পিনে বেছিয়ে ভাল পায়। আৰু তেওঁলোকে মানে কি মানে কি চোৱা এতিয়া মানে মেইন উ আচল কথাটো হ'ল যে তোমাৰ ফাষ্টফুডৰ যিবিলাক বস্তু থাকে সেইবোৰত সোৱাদটো বেছিকে পোৱা যায়। কাৰণ সেইবিলাক বেছি মছলাযুক্ত হয় বা তেল যুক্ত বস্তু হয়, আৰু যিবিলাক স্বাস্থকৰ খাদ্য থাকে সেইবোৰ তোমাৰ মানে উহাই পিনে সেইবোৰ বনোৱা হয়, বেছিভাগ মানে বইল কৰা যায় হয়, কম তেলত বনোৱা যাই। সেই সেইকাৰণে মানুহ বিলাকৰ মুখত মানে সেই সোৱাদটো নালাগে, যাৰ ফলত মানে তেওঁলোকে ধৰা স্বাস্থ্যকৰ খাদ্যবিলাক খাবলৈ টান পায়, মানে আজিকালি বহুত খিনি অ, মানে সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি তোমাৰ অ, উম, বুঢ়া মানুহলৈকে স সকলোৱে মানে বেছিভাগ তোমাৰ স্বাস্থ্যকৰ খাদ্যবিলাক খাবলৈ যথেষ্ট খিনি টান পায়, সিহতে মানে ভেজালি বুলি ভাবে। কিন্তু আচল কথাটো সিহঁতে গম নাপায় যে, মানে এই ফাচ যিবিলাক তোমাৰ ফাষ্ট-ফুড তেওঁলোকে খাই বা বেছি মছলাযুক্ত বস্তুবিলাক খাই, সেইবোৰ যথেষ্টখিনি তেওঁলোকৰ স্বাস্থ্যৰ বাবে অন্যায় কৰ বস্তু। নহয়নে! শুনিছানে তুমি!